নমস্কাৰ জনালো আপোনাক।
অঁ হয় গুড ইভিনিং।
অ গুড ইভিনিং।
ভালে আছানে?
ভাল আছো বৰ্তমান আ
আছো বৰ্তমান মইয়ো বহুত ভালে আছো।
অঁ।
অ আপোনালোকে, হেল্ল' শুনিছা?
কওক কওক।
অ এইসময়ত আ আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ইচ্ছা কৰিলোঁ।
অঁ।
হ'ব তেতিয়া আমি এই সময়ত এই জীৱ-জন্তু পশু পালনৰ ওপৰত আলোচনা কৰিম বুলি ইচ্ছা কৰিলোঁ। এনে মোৰ তেনেকুৱা পৰ্যাপ্ত অভিজ্ঞতা নাই। পশু পালনৰ বিষয়ত। তথাপিও মইয়ো ইচ্ছা কৰিলো আপোনাৰ পৰা কিছুমান অভিজ্ঞতা পাম বুলি।
উম মোৰো ইমান নাই এ ইমান অভিজ্ঞতা নাই এইগিলা বিষয়ে, অ ক'ব মৰো ইমান নোৱাৰিম।
হয় হয় হয় হয়।
তথাপিও আমি গাৱঁলীয়া হিচাপে যিখিনি এ কৰে সেইখিনি কব পাৰিম আৰু ন উম। আমিতো অ কওক
এনে কি কি পশু পালন কৰে?
আমিতো এনে এ গাহৰি গাহৰি এ পশু পালন। কৰো আৰু এ ছাগাল আৰু মুৰ্গী, আৰু এ কি কয় এইটো অ গৰু এনেকুৱা পশু পালন কৰো আৰু আমি এ বাকী আহ ইয়াৰ মানে আমাৰ গাহৰিৰো ফাৰ্ম ফাৰ্ম এটা আছে আৰু মানে। আ ফাৰ্মটো কৰিবলৈ
বহুত যত্ন লাগে আৰু
হয় হয় হয় হয়।
গাহৰি ফাৰ্ম আপুনি এয়া গম পাই ন?
হয় হয় হয় জানো জানো অলপ চলপ গম পাওঁ তথাপিও মানে ইমান তেনেকুৱা অভিজ্ঞ তা নাই।
গাহৰি ফাৰ্ম বুলি কলে আমি আহ এনেই গাওঁ অঞ্চলত অলপ দূৰত থাকবা লাগে আৰু ফাৰ্ম হিচাপে। আহ কিয় আহ গন্ধ ওলাই ন। সেইটো কাৰণে আমি গাঁৱৰ ফাৰ্মটো ওচৰত বনা বা নোৱাৰিম আৰু নোৱাৰো মানে এ গাহৰিৰ গাহৰিৰো বেমাৰ থাকে ন। যদি আহ আহ। যদি অচৰত বনাই লয় মানে গাহৰি ফাৰ্মটো যদি অচৰত বনাই লয়। মানে আহ বহুত গন্ধ অলাই আৰু অ বেৰাম কিবা কি কয় এইটো?
বেমাৰ বেমাৰ।
বেমাৰো হ'ব পাৰে আৰু মানে।
হয় হয় হয় হয়।
এনাই আমি গাঁৱলীয়া হিচাপে এ গাহৰি পালন কৰিলে। এনেই এ ফাৰ্মৰ অ ফাৰ্ম বা মান ডিচিক নিচি গাহৰিক মানে পালন কৰা নহয় আৰু মানে। বেলেগৰ পৰা আনা আনা যায়। এইটো হেমচিয়াৰ এনেকুৱা কিবা কিবি কোৱা নাম আছে আৰু। আমি বিশেষ অ অ বহুত ধৰণৰ আছে।
হয় হয়।
আপুনি কওক আপোনাৰ ফালে কোনটো বেছিকে পালন কৰা হয়?
অ। এনেতো তেনেকুৱা পশুপালনৰ ওপৰত বেছি প্ৰফিট থাকাটো ইফালে আমাৰ চাইটত প্ৰফিট থাকাটো হৈছে কিবা বেছি ভাগি কিবা জাৰ্চি গৰু পালন কৰে।
অহ।
অ। জাৰ্চি গৰু জাৰ্চি গৰু। হ জাৰ্চি গাই বেছি ভাগি পালন কৰে। কাৰণ জাৰ্চি গৰুৰ মানে ব্যয়টো খৰচটো বহুত কম আছে। অহ তাৰে পৰা মানে এই আৰু তাৰ ওপৰত আৰু জাৰ্চি গাইটো দিনত দুবাৰকৈ গাখীৰ দিয়ে।
উম দুবাৰকে গাখীৰ দিয়ে। অহ।
দিয়ে। আমাৰ ফালে তেনেকুৱা এঘৰত চাৰিটা জাৰ্চি গাই আছিলে। হয় হয় হয়। পুৱা আৰু আবেলি তেনেকুৱা গাখীৰ খেৰাই আৰু এটা গৰুত পোৱাত তেনেকুৱা তিনি লিটাৰ আৰু আবেলি তিনি লিটাৰ তেনেকুৱা পায়।
এটা গৰুৱে মানে?
হয় হয় তেনেকুৱা এইটো অষ্ট্ৰেলিয়ান কিবাটো নহয় ক্ৰছ জাৰ্চি। হয় হয় হয় হয়। তিনি লিটাৰকৈ দিয়ে। পিছত আৰু এইফালে চাৰিটা চব হয়।
বাৰ লিটাৰ হব চাগে ন?
অ অ। ইফালে ছয় লিটাৰকৈ চাৰি তাত চৌবিশ লিটাৰ হয়। হয় হয় এনেতো এনেতো বৰ্তমান গা খীৰটো ষাঠি, সত্তৰ টকাত বিক্ৰী কৰে সিহতে হলচেল হিচাপত। হয় হয় লিটাৰত। তেওঁ হ'লে তো
উম।
বহুত প্ৰফিট আছে জাৰ্চী গৰুৰ পৰাও। ক'বলৈ গ'লে মানে দিনতে তেনেকুৱা হাজাৰটো পাই যায়।
অ হাজাৰ টো পাই আৰু ন। এনে এনেই জাৰ্চি গৰুক কি খুৱাই মানে?
ইফালে অলপ-চলপ এইটো দানা খুৱাব লাগে। চৰকাৰী দানা, আৰু লগতে বহুত আৰু এইটো ক্ৰচ চি গৰুটো মানে ঘাঁহ কাটি দিবও পাৰে।
অ' ঘাঁ কাটি দিব পাৰে, এনে ওখুত-চুখুতটো দিবা নালাগে কিবা গাখীৰ ওলোৱা কাৰণে।
গাখীৰ ওলোৱাৰ কাৰণে এই কিবা দানা দিব লগীয়া হয়।
আ না দিব লাগা
অ' দানা দিব লগীয়া হয় আৰু মানে বান্ধিবও পাৰে তেনেকুৱা যদি বেছি ৰ'দ টান নহয়। তেনেহ'লে বান্ধিবও পাৰে, ইফাল-সিফাল চৰি চৰাবও পাৰে।
উম' আৰু ঘৰতে থৈ ন।
হয় হয় হয় ঘৰতে থোৱা হয়।
এই এইটোতো পথাৰত দিয়া নাযায়, এইবোৰ
অ' এইটো ক্ৰচ যে পাৰে। যদি, অ' বেছি ৰ'দ টান নহ'লে মানে পাৰে, যদি বেছি ৰ'দ টান হ'লে মানে নিব নোৱাৰে।
অ'
বেছি ৰ'দ টান হ'লে মানে ঘৰত কা ঘাঁহ কাটি আনিবলগীয়া হয়।
উম' ঘাঁহ কাটি আনি কিনি খুৱাব লাগিব আৰু
হয় ক'বলৈ গ'লে মানেতো দিনত যদি এহেজাৰ পায় চাৰি টা, যদি জাৰ্চ চাৰিটা ছটা জাৰ্চি গৰু তেনেহ'লে মাহত ত্ৰিশ হাজাৰ
মাহত ত্ৰিছ হাজাৰ পাইযাই আৰু ন? মাহত ত্ৰিছ উম'
কোম্পানীত কাম কৰিলেও ত্ৰিশ হাজাৰ পাবলৈ টান।
উম' এনে হাজিৰা কৰবা গিলেতো বহুত কম পইচা দিয়ে ন আজিকালি।
বহুত কম আৰু এইটো আজিৰ দিনত ৰ'দে-বৰষুণে হাজিৰা কৰাও ইমান সহজ নহয়।
আৰু সহজ নহয় সহজ নহয়, এতিয়াতো বৰ্তমান ৰ'দ বহুত দি দি আছে। যি এইকেইদিন তিনদিন, চাৰি দিন মান হ'ল ন, আমাৰফালে ৰ'দ দিছিলে তাৰ ফালে কি দিছে মই নাজানোৱে কিন্তু, আমাৰ ফালে বহুত ৰ'দ দিছে এইকেইদিন।
উম উম উম উ' তেনেকুৱা সজ উপায় আছে।
উপাই অ'
বহুত সহজ উপায় যদি পৰিশ্ৰম কৰিব পাৰে, যদি অলপ-চলপ যদি কষ্ট কৰিব পাৰিলে পশুপালন কৰাও কৰাৰ পৰাও বহুত তেনেকুৱা সহায় হয়।
তো' আমি আচল মতে শিকিব লাগে ন। কিন্তু, শিকিব লাগে কিন্তু চবে নাজানে নহয়। চবে নাজানে, এ পহুপালন কৰিব কৰিবাও চবে নাজানে।
হয় হয় হয়, কিছুমান ফৰ্মৰ্মুলাও লাগে।
ফৰ্মু লে অৱশ্যে নিজে নিজে অলপ জানবা লাগে ন, বেলেগত কাম কৰাত চাই।
হয় হয় হয় হয়।
এইগিলা আইদা-চাইদা অলপ ওলাব লাগে ন?
হয় হয়, অলপ-চলপ আইদিয়া থাকিলে বেছি ভাল হয়।
মানে বেলেগত আডাৰত যাই থাকাত চাই, নিজে যদি অলপ আইদা ওলাই যদি কাম কৰে, আমি মানে উ কাম কৰি, কাম কৰি খাৱাত চাই, এইগিলাত বেছি লাভো আছে আৰু আৰামো আছে আৰু ন।
হয় হয় ক'বলৈ গ'লে মানে এতিয়া, দিনত পাঁচশ টকা পায় হয় নে নহয়?
ত পাছোত আমাই অ
অই যদি কাম কৰিলে মাহত যেনিবা পোন্ধৰ হেজাৰ টকা কিন্তু যদি আমি এবিলিলাকত যদি অলপ মন দি কেনে যদি অলপ পৰিশ্ৰম কৰে যত্ন কৰে সি পোন্ধৰ হাজাৰকে দুগুণ বেছি পায়
অ হয় এইটো হয়
হয় তেনেকুৱা বিশ হেজাৰ পঁচিশ হেজাৰতটো আহে। হেই কম হ'লেও উম
সেইকাৰণে আমি নিজে নিজে অলপ অলপ চেষ্টা কৰিবা লাগে আৰু ন চবতো কা কৰিব নাজানে তথাপিও বেলেগ আইডিয়া আছে ন বিজনেচ চিজনেছ কৰা
হয় হয় হয় হয়
উ আৰু আজিকালিতো চাকৰি বেছিভাগ নাপায়ে।
চাকৰি পোৱাতটো বহুত কঠিন আজিৰ দিনত
অ তাকেইেতো চাকৰি বহুত কঠিন তথাপিও নিজে আইডিয়ামতে অলপ চেষ্টা কৰলি। মানে সংসাৰ খাৱাত অলপ সহজ হয় আৰু ন হয়নে ন অ এইটো আৰু নাই আজিকালি মানুহকেইটা অৱশ্যে অলপ চলপ বুজি পোৱা হৈছে
হয় হয় হয়
এইভাগ মানুহ কাম কৰা নোখোজে আজিকালি অৱশ্যে উম চেষ্টা আছে আৰু নিজে নিজে অলপ আৰু শিক্ষা দীক্ষা ও অ উচিত হ'ল না এইটো কাৰণে জানা হৈ গ'ল মানুহ আপুনি এ এনেই এ কি কৰে আপুনি?
মই এ বৰ্তমান তেনেকুৱা গৰু ছাগলী পালন কৰো কেইটামান ছাগলী আছে। কেইটামান গৰু আছে। ছাগলী কেইটামান আছে মানে বহ গৰু কম গৰু বেছি নাই।
অ
কেইটামান পহু
উম।
ইফালে আৰু গাহৰি আছিলে গাহৰিতটো মানে বেমাৰত চব গুচি গ'ল।
ঠিকে আছে উ উ উম ঠিকে আছে আ টাইমো হ'ল ন
হয় হয় বন্ধু হয় বহুত ভাল লাগে বন্ধু তোমাৰ লগত আলোচনা আলোচনা কৰি তোমাৰ প পৰাও কিছুমান অভিজ্ঞতা পাবলৈ
উ সমস্যা অ ঠিক আছে আপোনাৰ লগৰ কথা পাতি ভাল লাগিল।
দে দে ধন্যবাদ বন্ধু দে ধন্যবাদ।